নমচ
হয়, হয়। ইমান গৰম লাগছিল মোৰ গামিয়ে গৈছোঁ এতিয়া।
উম, মোৰ লগৰ এটাক, মই লগৰ এটাৰ লগত মই কৰিলো ৰ
ভালে দে
তাইৰ অ তাইৰ তাইৰ দুটা আছে বাকী, বাকী তিনিটা মই তাইৰ পিনৰ পৰা শেষ কৰি দিছো, চেচ কৰি দিছো।
ভালেই হৈছে দে
অ', বাক কী দুটা আছে, বোলো বাকী দুটা কালি খাবি আৰু চকলেট
আজি দু এক দুটা কৰিলেই ভাল আছিল
দুটা দে হ'ব দে তোৰ পিনৰ পৰা দুটা কত মোৰ এটা আছে বাকী মোৰ পিনৰ পৰা মই এটা কত দিম,
হা কম হৈ যাব তেতিয়া,
অ', মোৰ এটা আছেটো মই খতম কৰি দিম আজিতে নহলে কলিক লাগি আৰু নৰখো। একবাৰ আৰু চকৰিটোঘূৰাই দিম যদি নতুনকে আৰু চকলেট আহে আহিব।
অ', পানী খাইছো ৰ ইমান গৰম উঠশি।
উম খা খা পানী। খ
খাইলো ৰহ।
হেল্ল'
অ'।
ভাত খালী?
অ', খাসু বিচিনাত মই পুৰা।
কি কি আছে? মই বিছনাথ জানাই ৰ। খালো কেতিয়াবাই যোৱা নাই আৰু বিশষ্নাথ যাম আৰু।
অ'। মোৰ মাথা তো ইমান বিষায় ছে। মাথাৰ বিষতে মানে মোৰ বমি বমি লাগি গৈছে।
কিয় মানে।
নাজানো ইমান মাথা বিষাইছে। এই ভিক্স ঘহিলো অলপমান ভাল পাইছো ৰ বিষটো অলপ কমিছে। চকু বিষাইছে, চকুৰ ওপৰৰ এই ভুৰিবোৰ বিষাইছে।
অ'। এই এ পুৰা মাথাত এই যে সেই এই যে ভিক্স লগে দি পুৰা।
এ ঠিক ভিক্সয়ে লগাইছো। এইকেইদিন টোপনিতো মোৰ মানে ফুল হোৱা নাই না।
ৰাতি কি কৰি থাকা?
নহয় অ ৰাতি শুুৱে ৰাতি শুৱা যায়, মই বাৰটা মানত শুইয়ে যাওঁ। ৰাতিপুৱা সোনকালে উঠিব লাগে উঠি কিনে আৰু কলেজ যাওঁ। আহি কিনে আৰু দ্বিতীয় খন বিদ্যালয়ত যাওঁ। যাই কিনে চাৰে চাৰিটাত-
সদায় থাকে।
সদায় মানে সোমবাৰতটো বন্ধ পাওঁ অকল মই।
তই যে ইমান যে ৰাতিপুৱা ৰাতিপুৱা যে যায় সদায়, সদায় যাব নালাগেটো, সপ্তাহত বা কেতিয়াবা তই শনিবাৰে নগলি বা।
এ নহয় নহয় সদায় নাযাও সদায় নাযাও, মানে কি হয় ৰাতিপুৱা ক্লাছ ৰাতিপুৱাৰ থৈতো মানে খতি যায়ে মোৰ এতি আজিও হৈছে।
দেৰিকে যা চাগে।
ত' দেৰিকে ন উঠাত সোনকালে উথুৱেই যাৱাত মানে এলাহ লাগি- লাগি থাক
উম।
দেৰি কে যা কালি- কালি চাৰে দচ তাৰ পৰা আছে ৰ পৰি
কালি কিয় যা আৰু, কালিচোন শনিবাৰ।
নে কি হ'লে মই মানে গালি খাইছো আজি।
গালিও দিয়ে নেকি।
ক'ৰ বাই ঘূৰি আছি
আমাক নকয়, ইমান ছাত্ৰ- ছাত্ৰী আছে বহুত আছে না একদম সেইকাৰণে আৰু ইমান গম নাপায়।
নহয়- নহয় মানে যোন টো বিষয় মই মানে লৈছো, সেইটো বিষয়তে মই যিটো কৈছিলো এইচ এ দি যাই
অ' কম আছে ছাত্ৰ ছাত্ৰী।
টোয়ে সেইটোৰ মানে চিনাকি হৈ গৈছি না। কম চলি কাৰণে মানে চিনি পোৱা হৈ গৈছে ত' সেইটো কৰবা এৰি মানে মই ঘূৰি আছিলো আৰু ভোক লাগিছিল নে ভোক লাগোতে মই বাহিৰত যাই কিবা মানে খাব গ'লো এ বাদ দি আৰু নকৰো ক্লাছ চাছ।
অ' ঠিকে আছে।
সেনেকে গালি খাইছো আজি গ্ৰুপত, এনে কৰিব লাগব কালি।
অঁ কৰিবি-কৰিবি যোনকেইটা কৰা নাই ৰাতিপুৱা কৰি থৈ গুচি আহিবি আৰু যোনকেইটাত বুলে আছে এ কৰছো দে মোৰ তাত, এইকেইটা নকৰিলে হ'ল।
অ' গধূলি শুবা টাইমে নাপাও জানা না এ চই ছয়তা চাৰত্তা বিছত যাবই লাগে।
সেইকাৰণে মই ৰাতিপুৱাতে যাওঁ, তাৰ পৰা সোনকালে আহো, এটা এটা বা দেৰটা মানত বা দুটা মানত আহি পাওৱেই ঘৰত মানে কি আকৌ ৰেষ্ট নাপাওঁ। ৰেস্ত নাপালি আৰু টোপনি লাগে। টোপনি লাগিলে আৰু শেষেই আৰ। হামিয়াই থাকো।
অঁ সেইটো, মই আজি ইমান হামাইছো- ইমান হামাইছো।
সেইকাৰণে ত' আই হে সোনকালে আহোঁ, নহ'লে আমাৰ চাৰে তিনটা মানে আহি পাও, চাৰিটা আহি মক এই কেইটামান ক্লাছ থাকে আৰু ভাব সপ্তাহত এদিন না দুদিন চাৰে তিনটালৈ থাকে আৰু। তিনতা চাৰ তিনটা চাৰ টা নবযা আগতে চাইটা চাৰে চাৰিটালেআছিলে অ চাৰিটা বাৰ চাৰিটা পোন্ধৰ সিমান লি আছিলে কিন্তু এতিয়া মানে এ গভমেন্টৰ ফালৰ পৰা আহিছে যে লাষ্ট পিছৰ কেইটা বাৰটাৰ পিছৰ কেইটা এ অ ই আৰু পাঁচ মিনিটৰ হ'ব লাগে। চাৰি আৰু পাঁচ দুটাইমিলাই কি কয় অসমীয়াত মই নাজানো।
আহ।
কিমান মিনিটৰ হ'ব লাগে বুলি? সেইকাৰণে ইতা সময়টো কমাই দিছ লে হয়। হলেও মই ইমান দেৰিলি নাথাকোয়ে। মোৰ থাকে না আহিপাওঁতে দেৰি হয় ঘৰত। বছ্ত ৰ য ন। অবমান।
আমাৰতো টাইমটো চেঞ্জ হ'লে দিব লাগিছিল নেকি ইমান দিগদাৰ হয়। আমাৰ চাই য কম ৰ চা সেই কম ৰ' মাস্তৰক কম ৰ' পাঁচটা মানৰ পৰা কৰি দিব কম।
পাঁচটা ছয়টাৰ পৰা হ'ব লাগে ভাল তেতিয়া।
সেইটোয়েতো মানে পাঁচটা মানৰ পৰা কৰি দিলে যদি, যদি সাতটাত চাৰে সাতটাতো ছুটি দি দিয়ে, তেতিয়াও কথা নাই।
আ আ আঠটাত ছুটি হলেও কথা নাই চোন।
আমাৰ আৰু যি হে।
আঠটা সেই পিনে দেৰি হৈগে। মইতো আহি পাওঁতে আঠটা
এ এ আমাৰ আমাৰ ভাষণ মাৰ। আৰু তহঁতি এইটো টাইমত যদি এনেকৈ লওঁ সেনেকৈ লওঁ পঢ়িবি কেতিয়া কি।
অ হয়েইটো হয়, দেচোন দিগদাৰ হয় আহিব, ৰেষ্ট লৈ ৰেষ্ট লৈ। আকৌ যদি পঢ়িব উচ উঠাই নটা নটা বাজে। চাৰে নটা বা, কেতিয়াবা মোৰ মানে কি বাছ বাছ আহ সোনকালে বাৰু, কেতিয়াবা সাতটা সাতটা ছুটি হলে চাৰে সাতটা আহে বাৰু। বাছ সোনকালে আহিল। নহ'লে কেতিয়াবা আঠটা দহ মিনিট আগত আহিব আঠটা বজাত। আকৌ ৰেষ্ট লৈ চাৰে আ, তাৰ পৰা নটাৰ পৰা আৰু বহিবই লাগে। একদ অ অবশ্যে
তই খালি যাবি।
অ কালি ন কালি হেৰিত যাম, অলপ দেৰিকে গলে কথা নাই কালি পৰীক্ষা মানে চলি আছে। ডাঙৰবোৰৰ পৰীক্ষা চলি থাকিলেচো, চাৰে দহটাৰ পৰা আছে ক্লাছ।
অহ ', এই যাপি দেৰি ন উম,
সেইকেইদিন পৰীক্ষা চলি আছে। সেইটোতো ভাল আছিলো পৰীক্ষা চলাই আমাৰ ক্লাছ বিষয়বোৰ অলপ সেৰি হৈ আছে। দেৰি দেৰিকে।
কেতিয়া আছেনো?
অহ ', তোৰ প্ৰথম কিমান সোমাইছিল নো?
কি?
এই কি বুলি কয় প্ৰথম দৰমাহা।
এই আহ, মোৰ সেনকে প্ৰথম সোমোৱা নাই মানে, একে একদম দশটা দশটা মান যেতিয়া হৈ দিছে পুৰা কৰাৰ পিছত নিজে- নিজে সেইটো বস্তুটো আহি দিছে মানে সোমাব আৰু। হাজাৰ কিমান আহছিল।
নহয়- নহয় -নহয় প্ৰথমটো প্ৰথম প্ৰথমটো দুইশ সোমাই ৰ। ন নেক্স চছেকেণ্ডটো তোৰ কিমান সোমাইছিল? অহ ', সেইটোত
ছেকেণ্ড চবৰে বেলেগ- বেলেগ সোমাই চবৰে বেলেগ - বেলেগ। সোমায়।
কিমান সোমাইছিল?
মোৰ ডাইৰেক্ট এক হাজাৰ টকা সোমাইছে।
মানে কথাখিনি ভাল হলে বেছিকে সোমাই ন।
নাজানো। সেইটোতো এনেহলে এটা ক'ব নোৱাৰি পিছততো কম দে।
অহ ', আচ্ছা। মোৰ আজি সোমাল টো মানে সেই কাৰণে।
কি বান্ধি ল
সেইটোতো সোমাইছে পিছত আৰু সোমাইছে।
কিমান?
এই, এতিয়া অলপ আঠ সাত ছয় দশমিক তিনি ছয়।
আঠ সাত ছয় অহ ', প্রথম। ম সেই মানিব। সিমানে সোমাইছে ন আঠ- আঠ কিমান তাৰপিছত আৰু অলপমান দিয়ে। তাৰ পিছত আৰু অলপমান দিয়ে। তাৰ সিটোৰ ইমান ডাঙৰ হৈ যায়। তাৰ পিছত আৰু আহে বোলে সেনেকে। হ যিমান কৰি যাবি সিমানে থাকিব আৰু।
এই এইটো এটা ভাল হৈছে যে নিজৰ খৰচ তুলি থাকো ভাল হৈছে নেকি?
অ' কোনটো কষ্ট।
হ হ সেইটো হয়। এ দে একো নহয় দি। খিনি আৰু কিনো কিছুমানে জীয়াতকৈ কিমান কষ্ট কৰে। আমিতো মুখখানে চলাব লাগে। ল নেকি?
উম আল বট না
আহ কি গৰম দিছে অ আমাৰ এ অলপ আগতে বৰষুণ দিল ৰ।
অন
ঘ্পকে দিছে বৰষুনটো ইতা নাই ৰাতিকলৈকি সপাই দিব পাৰি নহয় জানো দিলেও দিয় দিয়া কালিলি অলপ বতৰটো ঠাণ্ডা পৰি থাকিব। যাৱাত আৰম্ভ আৰম্ভ কলেজত, এটা ক বিদ্যালয় থেই।
উম। সেই কাৰণে কমকে আহিছে।
উম।
এ নি তোক মই আজিলৈ আজিলৈকে বিদ্যালয়ৰ ড্ৰেছত দেখাই নাই।
এ, মোৰ তোক দেখা নাই দে।
দেখা নাই নেকি?
নাই ', এ'হে সঁচাই দেখা নাই মই তোক। নাই, নাই, নাই অ তই কৰ'বাত দিছ চাগে, হলো মই দেখা নাই।
দিয়া নাই, মই নিদো। এই, প্ৰথমবাৰ যে, প্ৰথম প্ৰথমবাৰ যে গৈছিলো আমি, তেতিয়া চাগে আমাৰ ডাঙৰ-ডাঙৰটোৱে দিয়া পাৰে, কৰ'বাত।
নাই, মই তোক দেখাই নাই দে।
অ', মই দেখা নাই।
হম। এ, মই সেনকে মই সেনেকে নুঠ য়ে না সেইকাৰণে, এ মই বেয়া পাওঁ।
উম।
ভাল নালাগে যা বেয়া পাওঁ মই বিৰাট।
চলে যানা একদম যে প্ৰথম প্ৰথম এতিয়া একদম লৈছিলোঁ আৰু যাম, সেই এতিয়া আমাৰ দাতয়ে তুলছিল যে এ তুলো দে ভাল লাগবো। অ', সেই সেই তুলছিলোঁ আ
অ', মোকো সেই একবাৰ এখন নেকি দুখন তুলছি এ মই ডিলিট কৰি দিছোঁ পিছত আৰু।
সে নহয়, এটাহে থাকি যায় নহয়, এটা।
নাই, মই ডিলিট কৰি দিছোঁ, মই পিছত উঠিম দে উঠি এ দিম দে ফটো এনেকে কৈছো। ভালকে
উম।
অহ, হৈছে হৈছে, তোৰ পা কৰ একবাৰ আৰু।
অ', ৰ'।